হেল্ল'!
হয়।
অহ, কি কৰি আছিলা।
মই আপোনাৰ আছিলো এনেই। এ মানে কাম-বন কৰা নাই আৰু এনে বহি মেলি আছিলো।
অহ' তাকেহে।
হয়।
গৰমটো কেনেকুৱা পৰিছে চাওকচোন।
হয় গৰমটো বহুত, বহুত বেছি গৰম দেই মানে অ' বাহিৰতে মানে হেৰি কৰিব লগা হৈছে বহি থাকিব লগা হৈছে।
হাঃ হাঃ হাঃ তাকেই তাকে সেইটোৱেটো।
আপুনি কি কৰি আছিলে?
মই তাকে আপোনাৰ বোলো অকণমান এই বৰশীটো লৈ কিনে ভাবিলোঁ, অকণ বৰশীটো গাঠিলওঁ মানে নতুনকে মানে বাঁহ এডাল কাটি আনিলোঁ মানে। বিজুলী বাঁহডাল কাটি কিনে বোলো অকণ বৰশী বাব যাওঁ মানে, ঘৰৰ ওচৰ আমাৰ ঘৰৰে-ঘৰৰে মানে খাল এই খাল-পু খাল এটা পুখুৰী এটা, তাতে অকমান বোলো, ঠাণ্ডা হয়, পুখুৰীটো অলপমান বাহিৰফালে আছে মানে, গতিকে মই বোলো অকণমান হেৰি কৰোঁ বৰশীটো লৈ কিনে ওলাই যাওঁ।
হ, মানে বৰশী বায় নেকি আপুনি?
বৰশী বাও দেই, ভাল লাগে মানে বৰশী। শি বাই কিনে আপোনাৰ
ভাল লাগে, ভাল লাগে মোৰো। আগতে দিনে, চিনে গৰমত মানে একদম হেৰি হৈ থাকিলে। মাছ, চাছ কিবা থাকিলে এই বাঁহৰ তলত গৈ ইনে বৰশী বোৱা হয়, বাৰু।
আচ্ছা, আচ্ছা। তাকে, বৰশী আপ-আপুনাও বায় মানে?
বোৱা যায় কেতিয়াবা মানে, পানী, চানী এনেকে হেৰি হৈ থাকিলে মাছ মাছ, চাচবোৰ ধৰি ভাল লাগে দিয়ক
ধৰি ভাল লাগে, ধৰি ভাল লাগে তাকে, আৰু এই এতিয়াতো বাৰিষাৰ সময় ন? বাৰিষাৰ সময় হোৱাৰ লগে আছে নতুনকৈ মানে পোৱালী ছোৱালী দিয়ে আৰু এইখিনি সময়ত মানে মাছৰ মানে সোৱাদ টো বেলেগ মানে সোৱাদ এটা হয়, মানে বা-এজ কম্পেয়াৰটো মানে আপোনাৰ খৰাং কালত বা যিটো মাছ পোৱা যায় মানে, যেতিয়া পানী, চানী শুকাই যায় এতিয়া মাছৰ মানে ইমান সোৱাদ এটা নাথাকে মানে, কিন্তু এতিয়া যিটো মাছ ওলাই মানে খাল, বিল, পুখুৰী, চুখুৰী মানে পিটনি, চিটনি য'ত মানে মাছবিলাক ওলাই ন' এই মাছবিলাকৰ মানে এতিয়া সোৱাদে বেলেগ থাকে মানে আপোনাৰ আৰু
উম, ঠিকে কৈছে।
তাতে তেনেকৈয়ে আপোনাৰ মানে হয়, হয়, হয়।
উম। আৰু বৰশী আপুনি কি হে-হেৰিটো কি লয়? টোপটো কি লয়?
টোপটো, টোপটো আপোনাৰ এই ঘৰৰ ওচৰ খুৰা এজনে আহি কিনে সেই আহিল কিনে বৰল এখন আছিলে বৰলৰ বাহ বৰলৰ বাহ এটা মানে
অ', গম পালোঁ, গম পালোঁ তাৰ মানে হেৰিটো লয় ন?
হয়, হয়, হয়, এটাই বৰলৰ‌ কৈছোঁ, কৈছোঁ, কৈছোঁ।
অ', কেঁচু, চেচুত বহুত পতককে আৰু বৰলে বিলাকত পটককে খুটে মাছে
পটককে খুটে পটকে খুটে আপোনাৰ
উম
কেঁচু শ'ল মাছ মানে শ মাছ হওঁক এই বা এই
উম, উম।
মাতটো অহা নাই ভালকে আপোনাৰ
অ হয় নেকি আচ্ছা ৰ'ব দেই এতিয়া-এতিয়া আহিছে নে? অকে ঠিক আছে
অ কিন্তু বহুত অ কঁপিছে মাতটো
অ এই কি ক আৰু বহুত ইয়াতে নেটৱৰ্কৰ সমস্যা আৰু কি
হয হয় উম
মানে নেটৱৰ্কৰ ক্ষেত্ৰত
হয় হয়। বাকী কি হয় মানে গৰু সি আ আ বৱা যোনটো মানে বাঁহডাল ন
হয় হয়
এই বাহটো একদম পুৰা হেৰি পাব লাগে একদম পুৰা মিহি একো পাব লাগে একদম দীঘলীয়াকে
হয় হয়
একদম ধৰি ভাল লাগে সেইকেইটা
ধৰি ভাল লাগে ধৰি ভাল লাগে আপোনাৰতো তুমি
আজিলৈকে কিমান এ ডা কিমান মাছ উঠাইছে বৰশী বাই?
বৰশী বাই বৰশী বাই আপোনাৰ এই সৰুৰ পৰা মাছ পাই গৈছো ন বৰশীটো সৰু পৰাই গৈছো মানে যেতিয়া পুৰা ডাঙৰ মানে শিকিছো মানে দেউতাহঁতৰ লগত ওলাই গৈছো লগৰবিলাকৰ লগত ওলাই গৈছো তেতিয়াৰ পৰাই বৰশী বোৱা ন ঠিকে তেনেকে কব নোৱাৰি কিমান মাছ পাইছো কিন্তু গৰমত যোৱাই যাই আৰু মানে পালে পাওৱে আৰু গ'লে মানে ধৰি লওক আহ এসাজাৰ বা দুসাজৰ মানে মাছ পাই যাও মানে ধৰি লওক। মানে উ মানে এনেকে আহিব লগা হোৱা নাই মানে এতিয়ালৈকে মানে ধৰি লওক মানে এ খালি হাতে উভতি আহিব লগা হোৱা নাই তাকে তাকে হা
হয় হয় হয় হে হে
বিলাকো ভালে লৈ যাও ন বৰল চল বা ধৰি লওক এ আমলৰি চামলৰি এইবিলাক
উম হয় ভাল লাগে মানে কোনটো কোনটো পিছত কলে
এই যিটো আপোনাৰ আ জলফাইৰ গছত যিটো আপোনাৰ মানে বাঁহ আছে মানে পৰুৱাই সেই পৰুৱাটো যি টো হয়
অ আচ্ছা আচ্ছা এই এইটো পৰুৱা সেই বুলি কয় টোপ বুলিয়ে কয়।
অ অ আমলই টোপ। ই আছে এই আমি সেইটো আমি আমাৰ ইয়াৰ ফালে মানে জাল জালমে বুলি কয় সেইটোক মানে। এই কামুৰিলে বহুত বিষায় ন আপোনাৰ সেইটোৱে পোকটোৱে ৰঙা পোকটোৱে তাকে সেই পোক কটো মানে সেই পোকটো বাই কিনে ভাল লাগে আপোনাৰ মানে হে হে হে
ভাল লাগে মানে সেই পোকটো মানে এটা গোন্ধ এটা আছে মানে সেই গোন্ধটো মানে মাছক বহুত অ হেৰি কৰে মানে এট্ৰেক্ট কৰে অ সেইটো কাৰণে ভাল মানে পতককৈ ল'ব পাৰি।
তাকে আপুনি কি
মো কেতিয়াবা বেছি এ মই পাৰিলে যদি হয় কেঁচুই
উমহ।
আৰু নহ'লে এনেকে এৰি বৰলৰ এইবিলাকে ইউজ কৰো বৰলৰ বাঁহৰ হেৰিটো।
আচ্ছা, আচ্ছা।
তেনেকে নৰ্মেল ইউজ কৰা হয় আৰু, আৰু মানে বেছিকে মোৰ ভাগৰ হাই ই, অ, এই শিঙৰা মাছবোৰ মোৰ বহুত উঠে বৰশীত।
অ', বঢ়িয়া বঢ়িয়া এই মাছটো কিন্তু বহুত ভাল লাগে দেই, খায়ো ভাল লাগে প্লাছ আপোনাৰ আহ, বৰশীত উঠেও মানে এই মাছটো মানে আপোনাৰ।
হয়ে, খালি ধেই এগত ধৰিবলে বেয়া আকৌ ইটো কাঁইত থাকে। ফুটিছে মোৰ তেনেকে।
শিঙৰা মাছে অকণমান শিঙৰা নে শিঙি মাছৰ কথা কৈছে? শিঙৰা ন'?
শিঙৰা শিঙি দুইটাই একেটাই, মানে অলপ শিঙৰা ত' অকমান ডাঙৰ হয় শিঙিটো অকনমান সৰু হয়।
নহয় নহয় শিঙিটো সৰু হ, শিঙিটো সৰু হ, শিঙি টো ডাঙৰ হয়, শিঙৰাটো সৰু হয়। আপোনাৰ কোৱাত ভুল হ'ল। হয় মানে আমাৰ এইফালে এতে এনেকে কয়। শিঙ অ', শি-শি-শিঙিটো মানে আপোনাৰ অ, কাইট থাকে মানে আপোনাৰ যেনেকে মাক গুৰ মাছৰ নিখিয়া বুলি ক'ব পাৰে শিঙিটো মানে। টিঙি মাছটোক অকণমান পিছল পিছল টাইপ হয়। আৰু ইয়া আৰ আৰু শিঙৰা মাছটো মানে আপোনাৰ সে হয় মানে হ'ব পাৰে হয়টো ঠাই ভেদে আপোনালোক ফালে তেনেকে ক'ব পাৰি কিন্তু আমাৰ ফালে মানে এইটো উল্টা মানে এনেকে কয় মানে শিঙৰাটো মানে সৰু হয়।
অ', অ'।
উম, মানে চাইচত।
হয়, হয়।
আৰু আৰু কিয়ে মানে বৰশী মানে কি মানে বেছিকে ডাঙৰ মাছৰ কাৰণেটো বনোৱাই নাই ইমানকে। মানে ভাল মানে যদি আপুনি কিনা বৰশী বা এনেকুৱা যদি ডাঙৰ ডাঙৰ মানে হেৰি থকা বোৰ দিয়া না তেতিয়া ধ-ধৰিবলে ভাল। কিন্তু আমাৰ বাঁহৰ এনেকুৱা বৰশীত বোৱাহে আৰু, এইবিলাকত ইমান ডাঙৰ মাছ মানে নুঠে।
ডাঙৰ মাছ অ', মুঠে আৰু তেনেকে মানে ডাঙৰ মাছৰ কাৰণে মানে এস্ক ট্ৰাকে বৰশী বাব বনাব লগা হয় মানে আপোনাৰ, মানে ডাঙৰ বা অকমান বাৱৰ চাইষ্টো অকণমান ডাঙৰ হ'ব লগীয়া আৰু যিটো মানে তাত আ, ৰছী দিয়া হয় আৰু সেই ৰচিটো হওঁক বা টো বিটো বৰা মানে যিটো, যিটো, যিটো কাঁইট দিয়ে মানে তলফালে সে টো বৰহ বৰা বুলি যিটো কয় আমি। উম, সেইটো সেইটো মানে অলপমান ডাঙৰ হ'ব লাগে তেত তিয়া মানে ডাঙৰ মাছ বজে মানে আপোনাৰ, সেনেকে বনালে হয় বাৰু কিন্তু অ', পিছে আমাৰ ইয়াতে মানে সেই হয় আপোনাৰ কাৰাহ এয়ে প্ৰতিবছৰে মানে আমাৰ ঘৰৰ ওচৰতে পুখুৰী এটা আছে গংগা পুখুৰী।
উম।
বহুত ডাঙৰ পুখুৰী মানে আপোনাৰ। আ, আপুনি এবাৰ আহিছিল আপ পুনি আহিছিলে চাগে দেই আমাৰ এইফালে আহোতে দেখিছিলেগে চাগে পুখুৰীটো।
অ', দেখিছিলোঁ এটা কম্পিটিশন হৈ থাকে ন' মাছৰ ধৰা।
অ', অ'।
অঁ সেইটো ভা ভাল লাগে দেই মানে পুৰা। চবেই পুৰা মাছ ধৰি থাকে। উম আৰু বৰশীটো এটা বহুত পেছন লাগে আকৌ মানে ইভাগে যদি আপুনি মাছ ধৰে আপুনি অকণমান হেৰি হলেও কথা নাই, কিন্তু বৰশী বালে কিন্তু একদম। মনিমৰিকে থাকিব লাগে। আৰু মই বৰশী বাবলৈ যদি মোৰ লগত কোনোবা যায় মই তাকটো একদম চাইলেণ্ট থাকিব কওঁ।
হয় হয় হয় সেইটো সঁচা হয় দেই, সেইটো মানে ধৈৰ্য্য থাকিব লাগিব। উম ধৈ ধৈৰ্য্য থকা মানুহে মানে এইবোৰ কৰিব পাৰে মানে সেই কামটো কৰিব পাৰে মানে।
সেইটোৱে।
আৰু কাৰণ এইটো মানে হেৰি পেচন লাগে ন বহুত। আৰু এটা খু তিলে আৰু পকে আনিব পাৰিলে, আৰু এটা কথা এইবিলাকত অকণ সাৱধান দেই বৰশী বোৱাটো কিন্তু এটা সাৱধান নহ। কাৰণ বহুতো এনেকুৱা আ এক্সিডেণ্টত হৈ গৈছে মানে কি হৈছে, ফাৰোককে মাৰি দিছে যাৰ যোনটো বৰশী যোনটো ইটো সেইটো আহি মানে হাতে চাতে লাগি বা চকুৰে তকুৰে লগা বহুত মানে চাইন্স থাকে। ভুলতে আহি উম, সেইবিলাকত অকমান সাৱধান কৰিব লাগে, মানে সাৱধান মেইনটেইন কৰিব লাগে আচলতে।
হয় হয় হয়, এনেকুৱা হয় আৰু কেতিয়াবা সৰু সুৰাকে এনেকে সৰু সুৰা ঘটনাই বহুত ডাঙৰ সেই হৈ যায় মানে আপোনাৰ কেতিয়াবা মাছ চাছ ডাঙৰ মাছে খুটিলে। হয় হয় হয়।
উম সেই ভালকে যদি মাংস লাগি ধৰে মাংস ফালি যাব হাতৰ। উম, সেইবোৰ সাৱধানতা হব লাগে আৰু।
হয় হয় হয়।
বাকী বৰশী বোৱাটো কিন্তু এটা বহুত ক'লা হয়। কাৰণ মাছ ধৰা এটা স্কিল ক'ব লাগিব এইটো।
স্কিল বুলি ক'ব লাগিব হয় দেই কথাটো। হুম হুম এইটো ঠিক কথা কৈছে আপুনি। কাৰণ মানে মাছক মাছক মানে মাছৰ মাছে যেনেকে আমি যেনেকে ভাল পোৱা বস্তুৰে মানে আকৰ্ষণ কৰিব লাগিব তে তিয়াহে মানে মাছ আহিব খাব পাম মানে সেনেকুৱা এ কথাটো আৰু।
ঠিকেই ঠিকেই কৈছে।
মাছৰ নিচিনা ভাবিব লাগিব মানে ক'ব গলে। মাছ কোন কোনোখৰ ঠাইত মাছ টো থাকিব বগাতে মানে গোটেই এইটো এটা কলা আৰু গব হয় নে।
সেইটোৱে।
তাকেহে আৰু গৰমৰ দিনকেইটা বিশেষকে আপোনাৰ এইবিলাক কৰি মানে তোক তাক কাম কৰি মানে আজৰি সময়কণ পাৰ হৈ যায় মানে আপোনাৰ। আৰু দুপৰীয়া সাজটোত তেনেকে কিবা এটা পালে মানে আহি পিনে খাইও ভাল লাগে সেইটো মাছটো মানে ঘৰত যেতিয়া মাই বনাই দিয়ে আপোনাৰ আহি কিনে।
হয় হয়।
তাকে, বৰ ভাল লাগে।
ভাল লাগে সেইটোৱেই। হেৰি এ এই মোৰ এইবাৰ চাগে বৰশী যদি বালে, আকৌ যাব লাগিব আৰু।
আহিব আহিব, আমাৰ ইয়াতেতো প্ৰতি বছৰে দিয়েই। এইবাৰো আৰম্ভ হ'বই আৰু লাহেকে আপোনাৰ জুন লা জুলাই মাহত, মাহ মাহতে আপোনাৰ ষ্টাৰ্ট হ'ব আৰু লাহে সেইটো এতিয়া জুলাইটো মাহ আৰম্ভ হ'লেই, এতিয়া হ'বই চাগে আপোনাৰ দিবই চাগে, আহিব আপুনি।
ঠিক আছে, ঠিক আছে। তাপা হেৰি, মোৰ ভাত খাওগে মানে দেই, মোৰ ভোক লাগিছে মানে অলপ।
হয় নেকি? আপুনি ভাত খাব।
হয় হয়, ভাত খোৱাই হোৱা নাই মানে সেইটো কাৰণে। ঠিক আছে দিয়ক আৰু।
ঠিক আছে দিয়ক ঠিক আছে, ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
মোৰো মোৰো ভাল লাগিল দিয়ক, উম।